হেল্ল'।
হেল্ল'। নমস্কাৰ নমস্কাৰ। হা, হা?
তই ক'ত আছা বোলো?
মই ইয়াতে কাঞ্চা দোকানৰ ওচৰত। তুমি ক'ত? মই এয়া ঘৰৰ আগ ফালে। আহিবা আকৌ আমাৰ ঘৰৰফালে।
অ' যাম যাম। বাকী পিছে ভাত পানী খালা?
ভাত পানী খালা?
অ' আজি ক'তো যোৱা নাই নেকি দিনত?
নাই, এ, তোমালোকৰ লগত খানাটো খাই অহাৰ পিছত ক'তো যোৱা হোৱা নাই।
অ'।
অ'। অ' নহয় নহয় বজাৰৰ ফালৰপৰা গৈছিলোঁ বুজিছা?
অ'।
অ' তাৰপা আহিলো গৈ, ঘৰৰ বজাৰ যাই কেইটামানত গৈ
এই ঘৰৰ ব
বজাৰ কেইটামান কৰিলোঁ। ঠিকে আছে, ময়ো কৰিলোঁ বুজিছা?
অ'।
অ' আলু, পিয়াজ অলপ আনিলোঁ আৰু।
উম, আজি কিমানকো আনিলা আলু?
কি আলু? এই আজি তোমাৰ দহ টকা কেজিকে পাই আছোঁ, পাল্লা লৈ আহিছোঁ সেইকাৰণে। পাল্লা চল্লিশ টকাক লৈ আনিছোঁ। ন' ময়ো চল্লিশ কে আনিছোঁ বৰ পাল্লা। ইমান ভাল নহয় ন'? উম, বজাৰ এইবিলাক ৰাতিয়ে দিয়ে। উম, মানুহবিলাক বেয়া বেয়া পায়।
কি এইবিলাক এই জিকা চিকাবিলাক বাৰুতে দহ দছকৈ আনিছোঁ।
অ' সেইবিলাক ময়ো আনিছোঁ, বুজিছা? আপুনি ভাল ভাল মালবিলাক উলিয়াইতো।
অ'।
মানে অকমান বেয়া হৈ যায় বস্তু
বেয়া হৈ যা আৰু মানে আকৌ তোমাৰ দিনত এ, ইমান যেনেকে ৰ'দ মাৰিছে অকণমান বস্তু‌ বস্তুবিলাক হেৰি হৈ যায় মানে। আকৌ তুমি ৰাতিপুৱা উম, আকৌ ৰাতিপুৱা কেনেকৈ যাবা ইমান যি ডালহে ৰ'দ।
এই ৰাম নক'ব আৰু কিন্তু আজি খানাটো খাই বেয়া নালাগে কিন্তু দেই ন'?
ভাল লাগিল, ভাল লাগিল, ভাল লাগিল।
মাংসটো বেয়া পোৱা নাই, খালি হে আৰু অলপ গৰমটোৰ কাৰণে অকমান প্ৰব্লেম হৈ গ'ল।
উম, বাকি ধুনীয়া টাইমত গৈছোঁ, ধুনীয়া টাইমত
তাৰপিছত ধুনীয়াকে ঘৰৰ আহিছোঁ। অ' সেইটোৱে। শুনাচোন কথা এটা ক'বলৈ আছিলোঁ তোমাক, অ' সেইটো সেইটো, হয় হয় বাৰু। ভাল লাগিলে।
অকণ শুবই পাৰিলোহেঁতেন।
তাত অকল শুলোৱেই এই লগৰ তোৱে অলপ খেলি মেলি কৰি দিয়া নাছিল।
উম, এই গুছি আহিলে এইটোৱে বেয়া হৈ গ'ল আৰু।
শুনাচোন কথা এটা কওঁ।
কোৱাচোন?
এই সিদিনা আমি যে ভাবিছিলোঁ যে কথাটো যোনটো! গাহৰি ফাৰ্ম এখন খোলাৰ কথা পাতিছিলো যে!
অ'।
আৰু ব্ৰলাৰ ফ্ৰাৰ্মকথা সেনেকে পাতা নাছিলোঁ আজি?
উম, উম।
ত' মানে অকন মই ঘৰত কথা পাতিলোঁ আৰু ৰাস্তাবিলাক মই চাই আহিলোঁ বস্তুবিলাক
অহ।
চব ঠিকে আছে, মানে বস্তুবিলাক অলপ জংঘল চংঘলেইখিনি চাফা কৰি দিছে
অ'।
মানে গাহৰি ফ্ৰাৰ্ম এখন জল্দি খুলি দিব পাৰিলে অলপ ভাল আছিলে বুইছা।
ভালটো আছিলে বাৰু, ৰখা
পইচাটো তুমি কিবা এটা মিলোৱা!
হ'ব বাৰু তোমাৰ মানে এক তাৰিখে তোমাৰ পইচা এটা পোৱা কথা আছে।
অ'।
যদি হৈ যায় বনাই দিম আৰু।
মানে কি হয়, জানা তোমাৰ ধৰি লোৱা এ, আজিটো এতিয়া টাইমটো হৈ গৈছে ন, অলপ জল্দি কিবা এটা কৰিব পাৰিলে ভাল আছিলে।
নাই, তোমাৰ আকৌ পইচাখিনি লগত থাকিলে মানে খৰচ হৈ থাকে। এতিয়া ইটো এটা আনো, সিটো এটা আনো লাগি থাকে। অ'।
মানে আমাৰ মই ফ্ৰামখন মই নিজে বনাম।
উম।
মানে মোৰ ঘৰ খুৰা আৰু মই মিলি এনেক ফ্ৰামখন বনাম ভাবি এছীয়, তুমি অলপ লাগি দিলে হ'ল। পইচাপাতি তুমি ফ্ৰামত অকন লাগি, অ', মইয়ো লাগি ভাগি দিম। উম, ফ্ৰামখনৰ পইচা তুমি দিব নালাগে বুইছা বনাওতেতো মইয়ে বনাম।
অ', মানে গাহৰি
তুমি খালি, গাহৰি পইচাটো তুমি দিবা, মইও দিম খালি। ফ্ৰামখনৰ দিব না লাগে, গাহৰিতটো মই কিবা এটা লাষ্টৰ সময়ত কিবা এটা মিলাম দিয়া দানা চানাতে কিবা এটা মিলাই ল'ম। উম, সেইটো কৰিলে ভাল হ'ব বুজিছা জল্দি, জল্দি যদি অলপ বনাই দিব পাৰোঁ পইচা এটা মানে এক্সট্ৰা ইনকাম এটা হৈ থাকিব।
উম। মই তোমাৰ এক তাৰিখে, যদি পইচাটো হুই যোৱাৰ কথা আছে। যদি হুই যায়, আমি দুই তিনি তাৰিখ মানে গাহৰি
গাহৰি চাব ওলাই যাম অ', ওলাই যাম দিয়া বিন্দুগুৰি ফালে এনেও কমতে পায় দিয়া অলপ। তিনি হাজাৰ পঁচিশ ভিতৰত আমি মানে তুমি কোনটো আনিম বুলি ভাবিছা? বগাটো আনিলে বেছি ভাল হয়। বগাটো এতিয়া মোৰ চিনাকি নাই নহয় এতিয়া ক'ত আনে।
উম, বগাটো চিনাকী আছে কিন্তু বগাটো তোমাৰ চাৰি হোজাৰ টকাৰ তলত নিদিয়ে। উম।
হ'ব তেনে সেইটোয়ে আনিম আৰু কিবা এটা মিলাই। অ', সেইটোয়ে, সেইটো, সেই-সেইটো কৰিলেই ভাল হ'ব অকন।
আৰু তোমাৰ, তাৰপিছত কি জানে! ইমান নহয় মানে। মানে মঙহটো ইমান নধৰে চাগে গাত। অ', ফাৰ্মৰ কাৰণে মানে ইমান ভাল নহয় বগাটো ভাল মানে। অ', অ', সেইটয়ে কৰিম দিয় ভালো হলে বেছি ভাল আৰু পিছলে আমাৰো ভাল হ'ব। বেয়া খেন আনি কি কৰিম ন।
ইডিয়াৰ আকৌ তোমাৰ ক'লাটো পুটুকতে বেমাৰ চেমাৰ পাই যায় মানে।
অ', হ'ব ভেকচিন চেকচিন বিলাক এইবিলাক মাৰিয়ে থাকিম আৰু চব। পুহিম যেতিয়া অকন প্ৰফেচনেলিকে পোহিম আৰু বস্তু বিলাক ভাল ভালকে খুৱাম দিয়াম।
অ', মোল মানে তোমাৰ ফাৰ্ম দুখন মান চিনাকি আছে।
অ', সিহতৰ পাই আহিম নহলে
অ', সুধি লম পোৱালি ছোৱালী সুধি ল'ম তাৰ পিছত যি হ'ব চাৰিটা পাঁচটা যদি পইচা ধুনীয়াকৈ মিলি যাই লৈ আহিম ন?
হ'ব মিলাই লৈ তেনে আনিলে বেছি ভাল হ'ব অকণ কমতে তেতিয়া বেছি বস্তু পাই যাম ন।
অঁ'। অঁ', মানে বগাটো মানে বজাৰে চজাৰে নোলায় মানে তোমাৰ ফাৰ্মতহে পায়।
অ', সেইটোয়ে উঠাম দিয়া।
অ', বাকী দুবাৰ আকৌ লাহেকে তাৰ পিছত এইকেইটা সোমোৱাৰ পিছত ব্ৰইলাৰটো মাথাটো মাৰিম ন?
অ', ব্ৰইলাৰটো টাইম আছে এতিয়াও বুইছা সেইটো লাহেকে কৰিলেও হ'ব সেইটোৱে গৰম ব্ৰইলাৰ ৰাখিব নোৱাৰা বহুত ফেন চেনৰ এইবিলাক লাইটৰ বিল বহুত কিবা কিবি আহে অলপ ঠাণ্ডাতো আহক। সেইটোৱেতো গৰমহে যি।
এতিয়া ঠাণ্ডা দিন হ'লে আমাৰ ছেপ্টেম্বৰ অক্টোবৰ মানৰ পৰা তোমাৰ তেতিয়া নালাগে আৰু।
অ', তেতিয়া ভাল হ'ব তেতিয়া এইটো বিজনেছ অলপ প্ৰফিট হ'ব বুইছা এতিয়া অলপ ৰেটটো কমি আছে ব্ৰইলাৰৰ।
অঁ'। আৰু তোমাৰ ব ফাৰ্মখন বনাই থাকোতে মানে তোমাৰ ছেপ্টেম্বৰ অ্ক্টোবৰ হৈয়ে যাব কাৰণ দিন লাগিব না ব্ৰইলাৰ
অ', লাগিব লাগিব জেগা চাব লাগিব আকৌ ব্ৰইলাৰখনৰ কাৰণে এই ওচৰতো যাব পাৰোঁ মোৰ অলপ জেগা আছে দেৰ বিঘা মান আছে সেইকনতে বুইছা দেৰ গোটেই ঘৰৰ মানে আমাৰ এতিয়াও তোমাৰ ধৰি লোৱা পাঁচ কঠা মান জেগা আছে ধুনীয়াকে হৈ যাব চব।
উম।
হ'ব সেয়া চাই ল'ম।
চাই ল'ম অঁ', চব চাই ল'ম মিলাই পেলায়।
উম, তুমি এবাৰ কোন ক্লাছত আছিলা? মই তোমাৰ এবাৰ বি এ হয় নেকি? কোন কলেজৰ কোন কলেজৰ অ' ঠিকে আছে তোমালোকৰ আমাৰ এই বেছেৰীয়াৰে হেৰি কি কয় হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সিদিনা ৰিচেণ্টলি কিবা পাতিছিল ন ফাংচন পাতিছিল নেকি?
অ'।
নে বিদায়সভা পাতিছিলে তাতে আহা নাছিলা? তাতে তুমি অকণ দেৰিকে আহিলা চাগে মইয়ো আছিলো তাতে মানে মাতিছিলে। অ', ছাৰহঁতে মানে কি কয় তোমাৰ ইনভিটেশ্যন দিছিলে সেইটো কাৰণে আহিছিলোঁ তাতে। অ', বিদায় সভা আছিলতো। এই তাতে হেৰি হৈ গ'ল তোমাৰ অলপ ভাল মানে খৰচ এটা কৰিছে এইবাৰ।
অ', এইবাৰ ভাল খৰচ এটা কৰিছে মানে।
আকৌ প্ৰিন্ঞ্চিপালো ৰিটায়াৰ হ'ল।
উম।
ত সেইটোতো মানে বাইদেউ অ', আগৰ নিচিনা এতিয়া মানে স্কুলখন নোহোৱা হ'ল চব মানে বৰবাদ হৈ গৈছে।
চব এতিয়া তোমাৰ নতুন নতুন নতুন আহিছে।
সেইটোয়েতো।
বিয়া হোৱা বিয়া নোহোৱা এনেকুৱা আহিছে নতুন, নতুন
আৰু ল'ৰা ছোৱালী বিলাকৰ এতিয়া অভদ্ৰামি কৰিব লৈছে অলপ মাষ্টৰ মাষ্টৰণী চিনি নাপায়।
উম, এতিয়া যোনখিনি মাষ্টৰ মাষ্টৰনী আহিছে তোমাৰ আমাতকৈ বেছি ডাঙৰ নহয়। তিনি চাৰি বছৰমানৰ ডাঙৰ হ'ব আৰু।
সেইটোৱেতো এইবিলাকে কি পঢ়াব।
অ'
মানে কিছুমান ভাল আছে, কিছুমানে ফাং ফুং কৰে ধৰা। উম, বেছিকে বাৰু ডেকাতকে বেছি বুঢ়া বিলাকে ফাং ফূং অকন ফাষ্ট পোৱালিজনীয়ে মাচ মাষ্টৰনীক দিম দি দিয়ে, এইটোৱে টো এইবিলাক ভাল নালাগে ন এইবিলাক শিষ্টাচাৰ বিলাক মানে মোৰ এইবিলাক ভাল নালাগে। আমি তেনেকুৱা কৰা নাছিলোঁ নহয়। আমাৰ মানে নেক্সট ইয়াৰ প্ৰজন্ম এইবিলাক কৰিলে ভাল নালাগে।
ভাল নালাগে অ' ন আৰু কিছুমান তোমাৰ মাষ্টনী বিলাকৰ লেবেল বিলাক বেছি মানে।
সিটো হয় বাৰু অলপ বেছি মানে। ফুটোনি দেখাইতো।
উম, আৰু আমাৰ আমি যেতিয়া পঢ়োতে এজনী বাইদেউ এতিয়াও আছে পাৰ বুলি যে জোকাইছিলো। এই বাইদেউজনী মানে এতিয়াও অলপ বেছি বোলে পোৱোলীবিলাকে কৈ থাকে
এ এবিলাক আৰু কি কবা থাকে সেইয়ে মে'ম হতৰো অলপ ভুল আছে। ল'ৰা ছোৱালীৰ গাতো ভুল থাকে দিয়াচোন ডাঙৰ হয় যি নহওঁক। শিক্ষক হয় অ'
উম, শিক্ষকতটো হয় সন্মান কৰিবই লাগিব সেইটো।
এইটো লাগিবই ডাঙৰ হওঁক, সৰু হওঁক, এইটো কথা নাই।
অ'
উম, কলেজ যোৱা নাই তুমি।
মই তোমাৰ কাইলৈ এক্সাম আছে, মানে কাইলৈ পৰীক্ষা শেষ হয়, তাৰপিছত নাযাওঁ আৰু এই সদায় সদায় কি যাবা।
কি যাবা। সেইটোও হয়, এতিয়া কাম এটা দৰকাৰ হয় ন পাৰ্ট টাইম জব এটা কৰি থাকিব লাগে। এনেই যোৱাতকৈ বেকাৰ খৰচ হ'ব। অ' তেল সেইটোৱে টো। আছে তোমাৰ গাড়ীখনৰ নাম কি আছিলে? নতুনকে লৈছিলা ন সেইদিনা।
মই তোমাৰ এই স্পেলানণ্ডাৰখন।
অ' নতুনকে লৈছিলা ন সিদিনাখন ষ্টৰি দিছিলা যে অ' উম।
বাকী কবাই
সেনেকুৱা এখনে লৈছোঁ আৰু তেল তেল হেৰি কৰি সেইটো ভালে কৰিছা। ভালে কৰিছা তই এতিয়া বৰ্তমান এইটো মানে ঠিকেই আছে বুজিছা।
হ'ম, উম।
উম, মাইলেজ টো কিমান পোৱা।
মাইলেজ টো তোমাৰ এতিয়া মই বেছি পোৱা ফিফটি মান পাই আছোঁ।
ফিফটি মান পাই আছা ন।
অ' বাকী চাৰ্ভিচিং এটা আছে এটা ন দুটা আছে, তাৰপিছতহে পাম বোলে।
অ' দুই তিনিটা চাৰ্ভিচিং দি ল'লে তুমি সত্তৰ মান পাই যাবা বুজিছা।
অ' এতিয়া তোমাৰ এটা, দুটা গৈছেহে।
অ' মোৰ লগৰ এজনো আছিলে মানে তাৰো আছিলে। স্পেলেণ্ডাৰ সি পুৰা সত্তৰ মান পায় এতিয়া মাইলেজ চেভেণ্টি ফাইভ মান পায়।
অ'
আমি জেগা এটা যাব লাগিছিল ন গাড়ী এটা মানে জেগা এটা যাব লাগিছিলে চাই কৰি। মই গাড়ীখন আহ মই উলিয়াবলৈ নকলে ৰহ।
গাড়ীখনো ওলোৱা অ' বোলেৰোখনে উলিয়াবা বহুত দিন যোৱাও নাই আলোকে।
যাম যাম বুজিচা এফালে উলাই যাম দিয়া প্ৰঞ্চৰ ফালে পৰা যাম ন। অ' হোটেল আছিলো থাকি লৈ মানে এদিন দুদিন ষ্টে কৰাকে ভালকে কৰ'বাত যাও ন। উমৰাঞ্চো যাব পাৰি।
উম, ইমান বেগা জৰ যাবা দূৰ যাবা আকৌ বনোৱা খোৱা মেলা মানে ভাল নালাগে মানে অ' অশান্তি আজি দেখিছা কেনেকুৱা গৰমত
সেইৰিটোতো আজি এইটো গৰমত তাততো আৰু অশান্তি লাগিব।
উম।
সেইবিলাকত লাগেই বুজা অশান্তি মানে গৰম নাই গৰমটোৰ কাৰণে অলপ বেছি অশান্তি হয়।
অ' কিবা এটা লাগিলে বেছিকৈ লৈ লৈ পেলাই তাতেই হোটেলে চতেলে থাকিম।
আ আহিব লাগিব। এইটোৱে কৰা ভাল হ'ব বুজিছা তাতে ইমান কষ্ট নাই।
উম।
ৰাতি ভাত ছাট আকৌ দুপৰীয়া খালো নাখালো কিবা এটা খোৱাৰ পিছতহে অ' সেইটোয়েটো।
এতিয়া আমি এঘাৰটা মানত তোমাৰ ধৰক ৰুটি চুটি খাই দিলে দিনটো অকণ নাখালেই হ'ল আৰু।
অশি কিবা এটা অ' আমাৰ এনেও এনেও ট্ৰিপ বিলাকত গ'লে মানে ইমান এটা ভোক নালাগে কাৰণ মানে অক্সাইডমেণ্টত যোৱা হয় ন লগৰ খিনি গোটেইখিনি খোৱা হয়। এইেটো কাৰণেতো ইমানটা মানে ভোক চুকৰ মাথাই নামৰো ইমান।
উম, কিন্তু জেগাটো অলপ ঘূৰিম আৰু ন।
অ' জেগাতো অলপ ঘূৰিম ভাল লাগিব দুৰ্গা পূজাও আহি আছে। তাৰ আগে আগে যাওঁ নেকি ন অ', অ', অ'। দুৰ্গা পূজা এনেও দুৰ্গা পূজাতটো আমি গোটেইকেইটা যামেই যোৱা বছৰ পূজাত এনেকৈ গৈছিলোঁ, দুৰ্গা পূজাটো কিবা এটা ভাল লাগে দে ন, কিয় ভাল লাগে মোক মোৰ গোটেই হেৰিৰ ভিতৰত দুৰ্গা পুজাটোহে ভাল লাগে বহু, মোৰো চব মানে ফেষ্টিভেলৰ ভিতৰত মোৰ মানে দুৰ্গা পূজাটো কিবা বেছি ভাল লাগে মোৰ পূজা ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী এইকেইদিন মানে ঘূৰি বহুত ধুনীয়া লাগে।
উম, আকৌ তোমাৰ মাঘৰ বিহুটো ভাল লাগে।
লাগে মাঘৰ বিহুত ভাল লাগে অ উৰুকাৰ দিনাখন ৰাতি ভাল লাগে।
আকৌ তোমাৰ একত্ৰিশ ডিচেম্বৰ দিনাখন ভাল লাগে।
অ' মঘৰ বিহু ওচৰা ওচৰি পৰি যায় একত্ৰিশ ডিচেম্বৰটো ভাল লাগে বাৰু নিউ ইয়েৰ নিউ ইয়েৰ মানে যোন আৰু লাষ্ট জোনটো ইয়েৰ যাব আৰু।
অ' মানে তোমাৰ দুৰ্গা পূজাৰ পিছৰ পৰা ভালেই লাগি থাকে আৰু দিন বিলাক।
এনেও যিবিলাক চলিয়ে থাকে ন এইবিলাক এনেও চব দুূৰ্গা পূজা গল আক অ' আহিব মাঘৰ বিহু চব আহিব এইবিলাক চলিয়েই থাকিব। আমাৰ কিন্তু মাৰ্চ ফাৰ্ষ্টত মানে জানুৱাৰীৰ পিছত মানে ইমান এটা আৰু ভাল নালাগে প্ৰথমতে আহিব এই ফাৰ্ষট কোৱাত যোনটো আমাৰ মেলাখন হয় তেতিয়া বেছি ভাল লাগে।
অ' মেলাত ন ভাল লাগে ভাল।
খোৱা মেলাত কিন্তু বহুত ভাল লাগে। কিবা এটা তোমাক সন্ধিয়া টাইমটোত কিবা এটা ভাল লাগে অ'। চাৰি দিন মানে হয় ন এইটো কিবা এটা সদায় ওলাই গৈ কিবা এটা মানে মজা লাগে আৰু। লাগে তুমি যোৱা তাত লাগিলে একো নিকিনা লাগিলে কিবা এটা খাই পেলাই ঘূৰাটো মজা লাগে সেই এইটো বহুত মানুহ হয় কিন্তু তাত নেটৱৰ্কে কামেই নকৰে মোবাইলৰ ন।